এয়া এঠাৰলৈ আহিছিলো গৰুকেইটা লৰাবলে।
তাকে তাকে বাকী মই এইয়া গৰুগা লৰালৈকে আহিছিলো।
অহ অহ উ অ আমাৰো হাততে দিছে অহ, আমাৰো ওচৰতে দিছে, সেয়া আহি আছোঁ মানুহ
তাকে, তাকে। বাকী খবৰ-খাতি কচোন।
খবৰ ভালেই আৰু মোটামুটি চলি আছে।
ঠিকে আছে, ঠিকে আছে দে। তেতিয়া চলি থাক আৰু।
উম।
বাকী ভাত-পানী খোৱা হ'ল নে?
এ ভাতকেইটা খাই-মেলি, আহিছো গৰু ভৰাবলে
অ' অ' মই এয়া খাই পেলাই আহিছোঁ।
অ'।
কিহেৰে খালি তই?
এয়া ঢেঁকীয়া বনাইছিলে।
অ'
ঢেকীয়া আলু গুটি ভাজিলে, আৰু দালি এখন বনাইছিলে। সেয়াই খাই আহিলো।
উম উম, ঠিকেই আছে বাৰু। মই মোৰ দালি বনাইছিলে, তাৰ লগতো জিকা-আলু এনেকে ভাজিলে। লগত হেৰি য়ৰ চাটনি আছিলে, এইটো কি বুলি কয় উম, বাঁহৰ গাজ যে
অ' অ'।
উম তাৰ চাটনি আছিলে, খৰিচাৰ
উম। অ'।
ফুৰিবলৈ-মেলিবলৈ যোৱা কথাটো আমি যে আলোচনা কৰিছিলো, তাৰ বিষয়ত একো নকলিহঁতে তহঁতে!
তাকে যাম যাম। মই আজি ঘৰ পাইছোঁহিহে।
আকৌ, আৰু এহেতকেইটাকো কৈছোঁ যাম বুলিয়ে কৈছে।
উম এ তই কাম এটা কৰিবি আকৌ! এটা হোৱাটছএপ গ্ৰুপ খুলি পেলাই আটাইকেইটা মেম্বাৰকে এড কৰি দিবি। আমি তেতিয়া তাতে আলোচনাটো কৰি ল'ম যে ইমান তাৰিখে যাম মানে, সেহঁতও সময়-সুবিধাটো মিলাব লাগিব। সিহঁতৰো কিবা অসুবিধা থাকে কিব পাৰে ন?
অ'।
অকল তই-মইতো পাতি পেলাই চল্ভ কৰি দিব নোৱাৰো, ইমান তাৰিখ
উ, অ' হয় বাৰু কথাটো। মই ৰাতিকে হোৱাটছআপ গ্ৰুপ এটা খুলিম, তাতে আলোচনা কৰিম ন?
অ' তোৰ লগৰ দুটাক ত মোৰ লগৰটোক মই এড কৰি দিম, বছ ধুনীয়াকে তাত কথা পাতি ল'ম।
অ' আমি পাঁচটাহে যাম ন?
উম উম। উম পাঁচটাই যাব লাগিব। সেই যে এ মানে মোৰ গাড়ীখনত অকল যেন-তেন পাঁচটা ধৰিব। মানে অকমান খালী অকন লাগে আৰু দেচোন।
লাগে লাগে।
দূৰলৈ যোৱা মানেতো তেনেকুৱাকে অকণমান সুবিধা থাকিলেহে।
তাকে আমি কাজিৰঙাহে যাম।
তাকে তাকে, তালৈকে যাব লাগিব তাৰ পৰা তোৰ যোৰহাট হৈ পেলাই মাজুলী গুচি আহিম।
হা হা।
মাজুলী আহি মাজুলী সত্ৰ নগৰখিনি মানে সত্ৰ গোটেইখিনি চাম। আৰু লগতে তাত বোলে মুখা শিল্প আছে, আৰু। আগৰ দিনৰতো এনেকুৱা কিবা লাখুটি, বন্দুক এনেকুৱা আছে। তাত মিউজিয়ামত ৰখাই থৈছে বোলে, উম শিকিবও মুখাটো আমি যদি দুদিন-তিনদিন থাকো, তেতিয়া পইচা লয় বুলি মই কোৱা শুনিছো। তাত আমি শিকিব পাৰিব। মানে কেনেকে বনায়? কি কথা!
হ'ব পইচাটো দি দিম, শিকাটো ডাঙৰ কথা ন!
উম উম। আমি সেই অসমীয়া সংস্কৃতিটো এদই ধৰি ৰাখিব লাগিব। বাকী তহঁতৰ সেইফালে এবাৰ বিহু কেনেকুৱা গ'ল।
উম বিহু ভালেই এইবাৰ ভালেই গৈছে বিহু। হুচৰি মাৰিলোঁ।
উম হম ঠিকে আছে তাৰাপা খানা পিনা খালি নাই বিহুৰ।
অ বিহু হুঁচৰি গাই খানা খালোঁ গোটেইখিনি আমাৰ গাঁৱৰ ৰাইজে গাইজে ভাল লাগে আৰু। গোটেইখিনিয়ে গালে।
তাকে আমিও সেই ৰাইজৰে হুঁচৰি গাইছিলো তাৰ পৰা তোৰ হুঁচৰি গাব মেলি ৰাতি ভোজ এটা খালো আটাই খিনি একেলগ হৈ পেলাই। উম তাকে সেইদৰে গ'ল আৰু। তাকে বেছি দিন গোৱা নহ'লে বা অকণমান ওখ- আছিলে মোৰ।
আমাৰো এইয়াত তিনদিনেই গোৱা হ'ল।
উম হুম।
এ চবৰে অফিচ চফিচ এনেকে কিবা কিবি থাকে।
তাকে তাকে অইনটো নহয় আমি সেই অসমীয়া সংস্কৃতি ধৰি ৰাখিব লাগিব। আৰু আজি দেখোন আজিকালি ল'ৰা ছোৱালীয়ে দেখোন মনতো হুচৰি বুলি ক'লে। ওলাই যাবলে মনেই নকৰে চোন।
অ মই মানে কামৰ পৰা আহিলো এতিয়া এতিয়া খেতি চিজন খেতি কৰিব লাগে আৰু। উম অসমীয়া মানুহৰ খেতিটোকে কৰিব লাগিব ন। খেতি কৰোঁ কৰোঁ অসমীয়া মানুহৰ খেতিটো কৰিবই লাগিব ন।
হ সেইটোৱে আৰু।
নিজে উপাৰ্জন কৰি চলি থাকিব লাগে আৰু বেলেগত বাহিৰলৈ যোৱাতকে।
অ তহঁতে খেতি কৰ ন।
উম কৰো কৰো তাকে মাটি বেছি নাই। সাত বিঘা মান আছে মই ইমান ভালদৰে নাজানো বাৰু মানে সেইবিলাক মাটি হিচাপ বিলাক দেউতা হে- ত যানে যে।
আমাৰো ন দহ বিঘা মানেই হ'ব চাগে।
অহ অহ বাকী কঠীয়া পৰা হ'ল।
কঠিয়াৰ পৰা হ'ল আমাৰ কাইলবা তুলিবই চাগে কঠীয়া ৰুবলৈ।
অ অ বাকীটো কি কি কঠীয়া পৰা হ'ল।
উ আই জং, বৰা চকুৱা বাহাগ। টো ৰঞ্জিত। উম চব পাৰিলে বাৰু।
ঠিকে আছে ঠিকে আছে আমাৰতো আৰু কঠীয়াা পাৰিবলৈ আছেইচোন মানে পানী হৈছিলে আমাৰ ইয়াত বহুতকে। কে। এনে ঢল চল নহয় মানে নদী কাষ যদিও মানে ঢল অহা নাই তেনেকে কিন্তু বৰষুণৰ পানীতো এইবাৰ বহুত বেছি হ'ল তাৰ বাবদ আমি পাৰিব নোৱাৰিলো মানে
অ অ
সেইটোৰ বাবে তোৰ হেৰি হ'ল এ আৰু দুভাগ নে তিনি ভাগ এটা পাৰিব আছে।
অ
এ তথাপিও কাইলে বোকা দিব বাৰু।
অ আমাৰ কাইলৈ
বাকী এতিয়া ঘৰত কি চলাই আছ সকাম
মা কালি আহিছোহে আজিৰ পৰা চাওঁচোন বাৰু কি কৰিব পাৰো
উম হম
তই তো ঘৰতে অ আছে আছে তইতো ঘৰতে আছ। কামবন কৰি আছোঁ আৰু
তাকে এই অইনতো নহয় যে এই বাৰিষা চিজন কেইটাতো ট্ৰেক্টৰৰ লগত লাগি থাকোতে যায়চোন।
আহ
ডভাৰজনক অকলে এৰি দিবলৈ অলপ অসুবিধা হয় সিহঁতে মানে তটো খেলি মেলি অকণমান কৰে।
অ
উম সেইটো কাৰণে তাৰ লগত অকমান লাগিব লাগে এতিয়া অকমান আজৰি হৈ পেলাই আহিছো আৰু গৰু কেইটাকে বোলো লৰাই থৈ যাও
অ খেতি চিজনত খেতি নকৰিলে আৰু মা দেউতাও নোৱা হৈ আহি আছে আৰু
উম হম তাকে বাকী ত তৰ মাহঁতৰ ভাল নহয় চবৰে?
উম ভালেই ভালেই। হেই ববাহে অকমান গাটো ভাল নাছিলে। তাৰপিছত নেমনীয়া দৰৱ খাই আছে।
উম হম আহ বাকী শুনচোন।
ক ক
আমি সেইফালেদি মাজুলী হৈ যদি আমি এইফালে ওলাই নিদিওঁ তেতিয়া আমি এ এ তোৰ বগীবিল দলং হৈ পেলাই শিৱসাগৰ মানে ডিব্ৰুগড়ৰ ছাইডলৈ গৈ শিৱসাগৰ যাবগে পাৰো নহয়। উম শিৱসাগৰ গলে তো আমি জয়দৌল ল তাৰ পৰা ৰংঘৰ কাৰেং ঘৰ চব চাই আহিব পাৰিম।
পাৰো পাৰো ধুনীয়াকে গোটেইকেইটাৰ লগত গলে ভাল লাগিব ক ক
ত কৈছিলি নহয় মাজুলীত তহঁতৰ খুৰা ঘৰ আছে বুলি তাত থকা বেলা সুবিধাটো হ'বনে নহয় বাৰু
উ ঘুৰা ঘৰত ধুনীয়াকে আমি থাকিব পাৰিম। খোৱা মেলা থকা মেলা চব বিন্দাজ হ'ব।
তেতিয়া আমি মাজুলী খত মানে মাজুলী যেতিয়া চাম তেতিয়া আমাৰ বেছি অসুবিধা সা নহয় মানে থকা মেলা খোৱাাতো বাজেটো বহুত বাঢ়ি গুচি যায় ন।
যায় যায়।
উম তেতিয়া আমি সেইটোকে কৰিম তেতিয়া তহঁতৰ ঘ তহঁতৰ খুৰা ঘৰত থাকি দিম। আৰু খুৰা ঘৰত থাকিলে আমাৰ পইচাটো সেইফালেদি কমি যাব আৰু এহঁতকেই কৈছো যেনিবা মই মই বোলো মই ফিফটি পাৰ্চেন্টটো তেলৰ পইচা মই দিম। কিন্তু তহঁতে ফিফটি পাৰ্চেটো চাৰিটা মিলাই দিব লাগিব।
দিব লাগিব এ তয়তো কষ্ট কৰা মানুহে
তাকে তাকে
উম আৰু ইমান পাঁচটা গলে আমাৰ খৰচ পাতি ইমান বেছি নহ'ব চাগে। আৰু যিহেতু আমি খোৱা ঘৰতে খোৱা ঘ থাকি মেলি খাম।
উম
তেলৰ পইচাটো আৱ ঘূৰা মেলা পইচাটোহে লাগে নিজৰ
তাকে তাকে এইফালেদি মানে মই তোৰ বিশেষকে কাজিৰঙা সৰুতে গৈছিলোঁ কিন্তু বৰ্তমান ডাঙৰ হোৱাৰ পিছত যোৱা নাই এনে ওচৰৰ পৰা বাঘ এনেকে দেখাও নাই যে ম
অ বাঘ সিংহ চাবলৈ বহুত মন আছে। উম মইও দুবাৰ নে তিনিবাৰ হে গৈছো পহু-চহু এনেকে দেখিছঁ হলেও ইমান মনত নাই আৰু সৰুতে যোৱা যে।
উম হম তাকে ঘৰত কথাটো জনাইছ নে?
মোটামুটিকে।
ঠিকে আছে ঠিকে আছে বাকী ঘৰত কথাটো জনালি নে তই যাম বুলি
অ ক'লোঁ যাবলৈও কৈ থোৱা নাই এবাৰ হে সৰুতে যোৱা যে শাকটো শাক নিদিয়ে বাৰু কিমান অকল কামতে ব্যস্ত হৈ থাকিবি অকণমান ফুৰিবও লাগে ন
হয় হয় ফুৰি মেলি থাকিব লাগে আৰু বয়সটোতো বিশেষকে ৰৈ নাথাকে ন এতিয়াই ঘূৰি লোৱাটোৱে ভাল হ'ব বুঢ়া হ'লেনো ক'ৰ পৰা যাব পাৰিম আমি এতিয়া মা দেউতাহঁতকে দেখিছোঁ ঘ পকে ওলাই যাব নোৱাৰে ঘৰৰ পৰা যাওঁ বুলি ক'লে
উম যাম আৰু দুই তিনি দিনটে গুচি যাম আৰু মই আজি ৰাতিকে ৱাটছাপ গ্ৰুপ এটা খুলিম এহেঁতকো এহে‍ঁত তিনটাকো এড কৰি দিম তেতিয়া আমি গোটেইখিনিয়ে আলোচনা কৰিম আৰু
তাকে তাকে সেইটোকে কৰিব লাগিব
অঁ, বাকী তেতিয়া আৰু হ'ব ন ৰাতিকে কথা পাতিম, ৰাতিকে কথা পাতিম ন উম উম
দে হ'ব